কি কৰিছা?
একো কৰা নাই। অ 'মই এইবিলাক সুধিব। হেই কৰিছিলো যে, অ তোৰ ডেইলি ৰুটিন তই কি লাগ
ৰ ৰ তোৰ মাত, তোৰ মাতটো আৰু কাটিছে।
এতিয়া। হেল্ল।
অ ক।
অ'তেনকা আছো যেতিয়া, তহঁতৰ দুমাহ ছুটি দিছে নে? কলেজৰ পৰা ভেকেচন।
হা।
তহঁতৰ লাইক ভেকেশচনৰ কাৰণে কিমান কিমান লাইক কেইমাহ ছুটি দিছে, আমাৰ দুমাহ দিছে।
বুজি পোৱা নাই ৰ' মই।
ভেকেচন ভেকেচন
ভেকেচন কি অ
কলেজৰ পৰা, কলেজৰ পৰা ভেকেশচন কিমান দিছে কিমান দিন
অ
অ
কলেজৰ পা ক'তো লৈও নাযায় নিকি?
নাই,
আৰে মই যেতিয়া ফাৰ্ছ এডমিছন লৈছিলো, মই শুনিছিলো। যে, গৰমৰ দিনত এনেকে কলেজৰ পৰা মানে, ট্ৰিপ লৈ যায় বা এনেকে ঠাণ্ডাৰ পিছতো লৈ যায় জানুৱাৰী মানত। তোমালোকক এনেকে লৈ যাম বা তোমালোকৰ ফিৰি ট্ৰিপ আছে কিবা কিবি হেনকা শুনিছিলো এত এতিয়া চোন একো ফিৰি ট্টিপ এতিয়ালৈ হোৱাও নাই নাতো এতিয়া সিহতৰ খবৰ পাইছোঁ।
অ কি কয় এ এনে চি অ' ন তাকে। আমাৰতো লাইক শ্বিলঙত লৈ গ'ল আৰু চোনাপুৰ লৈ গ'ল। কিবা চোনাপুৰ থিৰে প্ৰেক্টিকেল আছিলে, গৈ শ্বিলং এনেই নামিছো।
অ।
এনে ছুটি কিমান দিছে কলেজৰ পৰা ভেকেশ্যনত। জানিলে কাৰেণ্ট লাগে।
উম, আগষ্টৰ পৰা এইটো নতুন বেচ্ছে আহিব।
উম।
আৰু আমাৰো কি যে লাইক। আমাৰ ফাষ্ট চেম আৰু ছেকেণ্ড চেম লাইট জোনটো ৰুমত হৈছিলে, সেইটো ৰুমত মানে চেক। টেনচেনত এই ঠাণ্ডা দিনটো এতিয়া এচি লগাইছে হা ধুনীয়াকে। কেতিয়াবা ঠাণ্ডাৰ দিনত। এতিয়াতো ইউজ নহয়, আমাৰ এচি।
অ।
পিছত আ, এতিয়াতো নতুন বেচ আহিলে আমাৰ ৰুমটো সিহতেই ল'ব। আমি আকৌ বেলেগ ৰুমত চিট পাব লাগিব। তোৰ ৰুমত এচি নাই।
ই এ ৰাম।
মানে সিহঁতে পাব এচি এই গৰমত। আমাৰ বেষ্টৰ লগতে এনেকুৱা হ'ল।
নহয়, আমাৰ বেষ্টতো কিবা- কিবি কম হয়। ই আনলাকি।
থাক, তাকেই ইমান আনলাকি। সিহঁতে ইমান ধুনীয়াকে আহিব ফাৰ্ষ্ট -ডে দিনা ইমান ধুনীয়া কলেজ বা এচি আছে ৰুমত কিবা- কিবি।
অ। হেইৰে জি চি চি কলেজতো জানো এ চি আছে ভাই লাইক তাতোও। চেকশন চাই চাগে লাই। চেকশচন এ বি আৰু চিট আছে নেকি ন এ আৰ চিট আছে। বাকীকেইটাত নাই সেনেকুৱা।
অ।
লগালে চবগীতাত লগাব লাগে ভাই।
শুনিছো এ কি কয় জিৰ চিলেবাচটো বেছি হাৰ্ড হয়, মই আৰ চিলেবাচটো চাইছিলোঁ।
হয় ন।
অ, কাৰণ আমাৰ থাৰ্ড চেমত দুখন পে। পেপাৰ মেজৰ ফ্ৰড চেমৰ দাৰেক চাৰিখন পেপাৰ আছে। য'ত নেকি এনেকা অতনমচ। কলেজবোৰত ফৰ্থ চছেমতো তিনিখন পেপাৰে আছে।
অ। তাকে এতিয়া লাইক কেনেকে। ত কি থাৰ্ড চেমতো দুখন পেপাৰ হ'ব ন।
অ থাৰ্ড চমত এতিয়াতো দুখন হ'ব।
দুখনলৈ মানে কেনেকুৱা এটা ষ্টেটিষ্টিকৰ চাম হ'ব আৰু এটা থিয়ৰী।
ষ্টেটিষ্টিকখন ফৰ্থ চেমত আছে নেকি নে থাৰড চেমত আছে।
নাজানো।
বুক কিনিলি তই।
নাই, এডমিশনে হোৱা নাই চোন এ। এডমিশনে হোৱা নাই চোন।
হা।
এডমিশনেও হোৱা নাইচোন থাৰ্ড চেমত,।
হ'লেও বুক কিনি থ পঢ় আগৰ পৰা।
অ ন পায়ি কিন্তু নাজানো ন কোনটো কি বুক কিনিব লাগে।
হেহ হ।
উ, সেই।
মোক কিবা স্কিল শিকিব ইচ্ছা কৰিছে সেই দুই মাহত।
অ ন তাকে মোৰো। মই কি কৰিছোঁ জান।
কৰি আছোঁ বাত।
অহ, মই জাপানিজ শিকো বুলি লা লাগি আছো মানে।
কৰ পৰা শিকি আছ।
উম জেপানিজ আৰু যিকোনো লেংগুৱেজ শিকিলে অফকোৰ্চ ইউটিউবৰ পৰা। অলপ শিকিব লাগিব। এলফাবেট কনচেনেচ কিবাকিবি দেট। নাই ৰেড বলিঙত শিকিব পাৰে জানো। নোলাইক মোৰতটো নালাগে যে এইটো এফেক্টিভ হয় শিকিবলে।
উম হেল্ল'।
কলেজত, আহ ঐ জান,।
কি, ৰ মাতটো আৰু কাটিছে।
মোৰ যে ভণ্টিৰ কলেজ যে শুনিচ।
কি কি?
ভন্টি যে প্ৰাকজ্যোতিষত পঢ়ে যে। শুনিছোঁ, অ হেল্ল'। হেল্ল।
হেল্ল' হেল্ল' মাতো একদমান অহা নাই অ
শুনিছ শুনিছ, ভণ্টিৰ যে ভ। ভন্টি কলেজত জানো জেপানিজ শিকাই বোলে বে।
অ।
ফ্ৰ্ৰীত, নহয় কি? ফিট নহয়, অলপ পইচা লয়। বাট লাইক জেপানিজ এটা কিমান বা লয়। জেপেনিজ শিকাই বোলে ভাই ৱাও।
ভালে চোন।
অ ন। সেই শিকা মানে লৰ্ন তাকে।
আম এ মোৰো লাইক ফ্ৰেণ্ডজনী ফ্ৰেণ্ড এজনী তাইও লাইক। স্পেনিছ শিকি আছে আৰু এজনী জাৰ্মানী কিবা জাৰ্মানী নহ'লে স্পেনিছ শিকি আছে আৰু দুওলিংগৰ পৰা। মেইন কথা মোৰ পেচেন্ঞ্চ নাই মই কনচিষ্টেণ্ট নহয় মই যদি শিকোও নহ মই দুটাই ষ্ট্ৰিক বনাম দেন মই পাহৰি যাওঁ।
অ আ সেইটোয়ে।
মান হ'ল অ তাই কিমান হ'ল এজনী দুইমাহ হ'ল তাই স্পেনীছ শিক। শিকি আছে আৰু এজনীটো হ'লেই ছয় মাহ মান হল শিকি আছে মানে ইমান। কনচিষ্টেণ্ট হয় তাকে ভাবো ইমান কন কনচিষ্টেণ্ট কেনেকে আৰু ভালেখিনি ক'বও পাৰে তাই এতিয়া।
পাৰে নেকি অ তেন্তে তাইৰ তাত। কাম দিছে মানে মানে মোৰ লাগে যে দুৱলিং দুৱলিংগই কাম নিদিয়ে উম।
ইমান যদি ছয়মাহ ধৰি কনচিষ্টেণ্ট আছে এতিয়া পাৰিবয়ে।
সেইটোও হয় ন।
উম।
বৰ লাগি যায় মানে দুৱলিংগটোত শিকিব গ'লে।
এইটো মই নোৱাৰো মানে ষ্ট্ৰিক্ মানে খুব বেছি মোৰ তিনটা চাৰটা হ'ব তাৰপিছতে মই পাহৰীয়ে যাম এদিন না এদিন।
উম
বৰ লগা হৈ যায়
তাকে
উম
এতিয়া ইয়াতে ওচৰে পাজৰে যদি এনেকুৱা থাকিলে হয়। লেংগুৱেজ ওচৰে পাজৰে যদি লেংগুৱেজ লাৰ্নিং ইনষ্টিটিউচন থাকিলে হয়।
অ আৰু এইবোৰ স্কিলচ আচলতে স্কুলতে দিব লাগে স্কুল বা কলেজত থাকিব লাগেই।
অ ন বিক'জ আ তোৰ এতিয়া কোৰিয়ান কোৰিয়নৰ কোৰিয়ান ইউনিভাৰ্চিটিত যা জাপানীজ ইউনিভাৰ্চিটিত যা তাত তাতে তোৰ লেংগুৱেজ লাৰ্ণিং লাইক ক'ৰ্চ থাকে।
অ
কিন্তু আমাৰ ইয়াতে নাই মে ভি গুৱাহাটী ইউনিভাৰ্চিটি থাকিব পাৰে।
সেইটোৱে আৰু ইভেন লাইক থাইলেণ্ডটো যোনটো লাইক ইংলিছ যে শিকায় অ ইংলিছটো শিকালেও লাইক সিহঁতে এনেকুৱা হায়াৰ কৰে মানে তাৰে মানুহ হায়াৰ নকৰে সিহঁত ইণ্টাৰনেচনেল মানুহ হায়াৰ কৰে লাইক যোনে ইংলিছ ভালকে জানে আৰু টিচাৰবোৰ
উম
ভালেই সিহঁতৰ চিষ্টেম বোৰ
তাকে আমাৰো এতিয়া কলেজবোৰত দিব লাগে লেংগুৱেজ লাৰ্নিং আমাৰটো এইয়াতে এই চিভিল চাৰ্ভিচ একজামৰ কাৰণে লাইক কৰ্চ কৰাই আছে ফ্ৰীতে।
আমাৰো মাজত এটা আহিছিলে ফিফটিন ডেইছৰ কৰ্চ ফিফটিন ডেইজত কি লেংগুৱেজ শিকিম।
অ ভাই
কৰিয়ান আছিলে আৰু কিবা দুটা আছিলে মই ভাবিছোঁ ফিফটিন ডেইজত কি লেংগুৱেজ শিকাব সিহঁতে এই পইচা অলপ পইচাৰ কাৰণে
তাকে আৰু লাইক টেইলাৰিং টেইলাৰিংৰ আৰু সি কি পাইছে।
হেপী ইণ্টাৰেষ্টত শিকি ল'ব পাৰো।
অ ন তাকে অ শিকিব মানে মোৰ মানে এনেকুৱা হৈছে মই জাপানীজো শিকিব মন আছে কোৰিয়ানো শিকিব মন আছে চাইনিজো শিকিব মন আছে মানে সেয়া এই তিনটা লেংগুৱেজ মানে মোৰ একেলগে শিকি তিনটা লেংগুৱেজ মোৰ একেলগে শিকিব মন আছে
উম তোৰ কি শিকিব ইচ্ছা চাইনিজ
উম চাইনিজো ইচ্ছা আছে কিন্তু মানে নাজানো তিনটা লেংগুৱেজ শিকিব মন আছে একেলগে ভাই
হেল্লতকত চাইনিজ লগ বনাবি অসমীয়াতে কথা পাতি থাকচোন
উম চাইনিজ আছে বে লগ কিন্তু কথা এনেকে সেনেকে মানে নোৱাৰি তই ফাৰ্ষ্ট তই নিজে চাইনিজ টো লেংগুৱেজ টো তই ইউটিউব বা কৰবাৰ পৰা তই ফাৰ্ষ্ট শিকিবি অলপ দেন অলপ শি
আৰু মেইন কথা চাইনিজ মানুহবোৰে সিহঁতে ইংলিছ ক'ব নাজানে ভালকে
অ
শিকিমতে শিকিম কেনেকে আমি যদি এনেকে টু ৱে কনভাৰ্চেচন নহয়ে
অ
উম
নোৱাৰিয়ে তাকে, তই মানে বেলেগ জাগাত ভালকে অলপ শিকি তই খালি তাতে প্ৰেক্টিচ প্ৰেক্টিচ কৰিব পাৰ, ডিনাৰ
হা' হা'
কি কৈ আছ? হেল্ল'
হেল্ল'
অ',।
নেটৱৰ্ক ইছু দিছে আৰু।
অ', ডিনাৰ সুধিছে তাই। ডিনাৰ সুধিছ ডিনাৰ
কি কি?
তই ডিনাৰ সুধিছ ন'?
অ',।
অ', ডিনাৰ আমাৰ লেট আছে ভাই।
সেইটোয়ে কি?
কি বা বনাই, চিকেন নখাওঁ।
অ', মোৰ চিকেন খাব ইচ্ছা গৈছে, অ' মই কালি খাইছিলো।
উম
মই চোতালত এতিয়া কথা পাতি আছো, ধুনীয়াকে বতাহও আহি আছে ধুনীয়া।
মইতো নোৱাৰো, মইতো এতে চাৰ্জত বোৱাই কথা পাতি আছোঁ।
বেয়া হ'ব ৰ' মোবাইল।
উম', আৰে নাই মাৰ ফোনত।
কি?
মাৰ ফোনত পাতি আছো, মাতো এনড্ৰইড ন' এনড্ৰইড ফোন বেয়া নহয় দে। উম', হুম'।
সেয়ে।
কিন্তু তই এতিয়া সেনেকে কথা নাপাত ন' চাৰ্জত বহাই বহাই ফোনত। তই চাৰ্জত বহাই ফোনত কথা নাপাত ন'?
নাই মই চা'- চাৰ্জত লগাই কথা নাপাতো কেতিয়াওঁ, ভয় লাগে মোৰ।
কিয় ফাটি যাব বুলি!
উ' ফাটি চাটি যাবলৈ ইমান ভিডিঅ' চাইছো মই।
অ', সেইটোতো মোৰ মায়ও কয় কিন্তু। আমি চাৰ্জত লগাই গোটেই দিনটো মোৰ ফোনটো চাওঁ।
চাবি আৰু তোৰতো আৰু বেছি গৰম হয় ফোনটো।
অহ',। দে- দে মোৰ কল এটা আহিছে ৰ' উম দে।